হেল্ল'।
অ', এতিয়া শুনিছো কোৱা।
অ', ভাত খাই বৈ আজৰি হ'লা?
অ', এই খাই বৈ আজৰি হ'লোঁ দিয়া।
অ'।
তোমাৰ কাম হ'ল?
নাই হোৱা, এনে বাগৰি আছোঁ বিছনাতে।
অ'। কি বাগৰিবা গৰমত বিচনাবিলাকো একেবাৰে যি তাপ হৈ আছে।
ই পকাত পাতি পাৰি কাপোৰ পাৰি শুই আছোঁ। বিচনা চোব নোৱাৰি। কেনেকুৱা গৰম, নাই লাইন থাকিলেও কেনেকুৱা তাপ। ভল্টেজ নাথাকে যে অ'।
অ'।
লাইন থকাই নথকাই একে সোমান আৰু।
একেই অহ।
উম।
আমাৰ যেনিবা ফেন কেইখনৰ স্পীড আছে তথাপিতো মানে ফেনৰ তলত কিমান থাকিবা গৰম উঠি যায়গে।
সেই ৰাতিপুৱা পৰা ফেনৰ বতাহত থকাই নাই।
অ'।
বাহিৰতে এই হেৰিটোত এই নতুন ঘৰটোত মানে হেৰি হেৰি হৈ আছে যে খিৰিকি চিৰিকি লগ লগোৱা নাই।
অ'।
বতাহ মাৰি আছে গিল
অ', অ', অ'।
শুই আছো পাতি পাৰি লৈ কাপোৰ পাৰি। ধুনীয়া বতাহ লাগে যদি অকন।
অ', আজি গৰম যদিও কিন্তু বতাহ মাৰি আছে যে ভাত দালি ঔ ঔটেঙা, কলমৌ শাকৰ ভাজি ঢেকীয়া শাকৰ ভাজি।
অ', তেতিয়া কৈছিলা নহয় সেয়া বনাম বুলি অ'। এই গৰমত কল পচলাহে খাব লাগে।
অ', কল পচলা খোৱা নাই খাব লাগিব।
গৰমত খাব লাগে ঠাণ্ডা হয় যে ভাল।
অ'।
কলপচলা, টেঙা নাই খোৱাই নাই, সেই তাকেই কৈছোঁ খাব লাগিব বুলি।
অ, এই মাজতে আমাৰ নেহৰুবালিৰ পৰা আনিছিলে, নেহৰুবালি বজাৰৰ পৰা। কিন্তু সেয়া মানে, পচলাটো ইমান ঠিক নহয়, ভিতৰতো টান।
সেয়া কি, পচলা আনে বাৰু
জানো, কোমল হ'ব লাগে পচলাটো ভীমকলৰ হ'ব লাগে, নহয়, নহয়, অ,
উম, লগতে কাটি, লগতে খালে ভাল।
ভাল অ,
খাই ভাল লাগে।
অ, আমাৰ আকৌ বৰদোৱা ঘৰত ভাল, আমাৰ মাহঁতৰ ঘৰত। তাত পুখুৰী আছে যে, পুখুৰীৰ পত ভীমকল আছে কলগছ আছে, তাৰপ পৰা মন গ'লেই হ'ল আৰু তোমাৰ। পচলা খাবলৈ।
তেনেকুৱা হ'লে ভাল।
অ,
কাটিবলৈ, খাবলৈ লগতে।
অ,
আৰু লগতে কাটি, লগতে খোৱা ক'ল। গছডালহে, খাই ভাল লাগে।
অ, ভাল লাগে অ,
কল পচলাটো, খাই ভাল নালাগে।
ভাল নালাগে অ কল পচলা মাটি দালিৰ লগতো ভাল লাগে নহয় নহৰু দি তেল মাৰি দিলে।
খাই পোৱা নাই মই, কেনেকৈ বনোৱানো?
এই মাটি দালি বনাওতে, মাটি দালিৰ লগতে তোমাৰ সেই পচলা খিনি ভালকে মিহি-মিহিকে কাট কাতি পেলাই গোল, গোলকৈ, দি দিলেই হ'ল। ধুনীয়াকে মিহি- মিহিকি, গোল-গোলকে কাটি হাতে অকমান ফেনেকি দিব লাগে তাৰ মানে। দি পেলাই সেই, দাইলতে দি তেল মাৰি দিলে অ, ভাল লাগে খাই।
অ, এই মচুৰ দালিৰ লগত, খাই পাইছোঁ বাৰু।
অ,
আকৌ মাংসৰ লগতো, খাই পাল।
অ, মাংস, মাংসৰ লগত খোৱা নাই যেনিবা।
অ, মাংসৰ লগত খাই ভাল লাগে। লোকেল মুৰ্গীৰ লগত।
অ, এই, মাছৰ তেলটো এই জাতিলাওৰ লগত ভাজি খাই পাইছানে?
মাছৰ তেল নে, মাছৰ পেটু?
তেল, তেল অকল তেলটো, পেটু নহয়।
নাই, নহয় খাই পোৱা, কেনেকুৱা লাগেনো?
হা,
কেনেকুৱা লাগে বোলো, খাই পোৱা নাই মই।
অ, ভাল লাগে, ভাল লাগে, খাই।
অ,
এই জাতিলাও খিনি ভাজোতেই তাতে তেলতে তোমাৰ, মচলা-চচলা দি পেলাই তাত পিটু এই তেল খিনি দি পেলাই, সেই তেলখিনিতে আকৌ, তেল খিনি বাঢ়ি যায় নহয়।
উম, উম।
এদিন খাইছিলোঁ, ভাল লাগে খাই।
অ', মই এই মাছৰ পেটু গাত, তেলৰ নিচিনা বগা হৈ আহে যে সেয়া বেঙেনাৰ লগত ভাজি খাওঁ।
অ', সেইটো খাওঁ, ভাল লাগে, অ'। আকৌ এই ভোজ চোজবিলাকতো দিয়ে নহয়।
অ', দিয়ে, আকৌ হেৰি কচু, ক'লা কচু লগত কচু ঠাৰি যে, সেয়ালোকতো ভাজি খাওঁ।
তুমি যে এদিন কৈছিলা চেমা কচু বুলি
চাম কচু, অ'।
অ', সেই কচুটো কেনেকুৱা তিনটা পাতৰ অ'।
তিনিটামান নহয়, পাতকেইটা সি থকা, সি থকা অকণ টান টান নি কেঁচা চাটনিত এই পাতটো কচু পাতৰ নিচিনা অকণ বেলেগ, ফুলগছৰ পাতৰ নিচিনা লাগে দেখিবলৈ, কচু ফুল এডাল যে আছে দেখিছা? ফুট ফুটকে হয়। তেনেকুৱা নিচিনাই লাগে দেখিবলৈ
আকৌ যে এটা কচু আছে, কি? এটা পাততে যে তিনিটা হৈ যায়, সেইটো কি কচু?
এই নাজানোঁ, মই দেখা নাই নহয়।
অ'।
এটা পাততে তিনিন্তা হয়।
অ', তাৰমানে পাতটোত তিন, তিনিটা তৰৱ ধৰি লোৱা। এই বেলপাতৰ নিচিনা, জোঙা হৈ হৈ
মই দেখা নাই নহয় সেইটো কি কচু? ক'ত দেখিছা তুমি?
তাই আমাৰ বাৰীত আছিলে, মই বোলো ৰচোন তুলুৱে এদিন কৈছিলে চেমা কচু বুলি এডালেই নেকি বোলো
মই তোমাক ফটো মাৰি দিম ৰ'বা হেইৰাল কচু ঠাই ঠাইখিনি চাটনি বনাই খালে, ভোক লগায় তুমি নহৰু আদটা জলকীয়া দি চাটনি বনাই খালে তোমাৰ ভোক লগাই দিয়ে ভোগ নালাগিলে অ'। তুমি চাটনি বনাই খাব পাৰিবা, কচু আছে মান ঠাৰি কেইটা অ', সেইটো খাই ভাল লাগে। আমি কওঁ হেৰি কচু বুলি হে কওঁ, দহি কচু
অ', আমি আমি আকৌ মান কচু বুলি কওঁ।
অ'।
সেইটো তোমাৰ দাইলতো দি, অ', অ'। আলুৰ লগত ভাজিও ভাল লাগে, মাছেদি বনালেও ভাল লাগে।
উম। অ'। হম।
তোমালোকে কেনেকে খোৱা?
সেই তেনেকৈ খাওঁ, ভাজি খাওঁ, দাইলত দিও খাওঁ টুকুৰা টুকুকৈ অকণমান আকৌ কেতিয়াবা থোপ থুপকৈ হেৰি, মিহি মিহিকৈ কাটি দাইল এমুঠিমান দি পেলাই বালিয়া বালিয়া হয় যে খাই ভাল লাগে, মাছৰ লগতো খাওঁ।
ভাল লাগে অঁ।
তাকে তেনেকে বনাই। আমাৰ ইয়াতে আ ছে এজোপা কিন্তু
অ
খজোৱাই কিয়
কিয় আমাৰ লগৰ বান্ধৱী এজনীয়ে যে দিছিলে মনত আছে?
অঁ সেইখিনি আকৌ ভাল, এই আৰু জাত যে কচু আছে, কোলা ৰঙা ৰঙা নিচিনা। দেখিছা নে সেয়া ঠাৰি কেইদাল যে ৰঙা ৰঙা নিচিনা।
সেইটো কেনেকুৱা নো পাতকেইটা কেনে
খেতিক লয়, এই পাত কেইতা এইয়া কচু নিচিনাই। ঠাৰি কেইডাল ৰঙা ৰঙা এই সেইহঁতৰ ঘৰত আছে দেখিছা, হিমাংসুহঁতৰ ঘৰত। স্কুলৰ ওচৰত যে বিজিতা হঁতৰ ঘৰত
তোমাৰ মান কচু অঁহ সেইটো কচুকে অঁ মান কচু বুলি কওঁ আমি।
মান কচু বগা বগা হে
জানো আমি মান কচু বুলিয়ে কওঁ আও।
সেইদাল কচু কেনেকুৱা বগা নে ক'লা ক'লা?
এই বিজিতা ঘৰত থকাটো।
অঁ
অঁ সেইডাল সেয়া ঠাৰিকেইডাল ক'লা ক'লা কিন্তু ওপৰৰ চোচটো গুচালে ভিতৰৰ অংশখিনি বগা।
অঁ নহয় মই যোনটো কচুৰ কথা কৈ আছোঁ। সেই কচুটো গোটেই ঠাৰিদালো বগাই।
অ, জানো মই দেখা নাই তেন্তে সেইটো কচু। এ দেখিছো যদিও চিনি নাপাওঁ, অঁ।
অঁ নহ'লে বেলেগ বেলেগ চাগে দিয়া, সেইডাল দহি ক চু এডাল চাগে মান কচু, অঁ।
তলৰ সেই টেপুকেইটাও খাই নহয়, আলু আলুকেইটা।
অঁ, খাই ভাল লাগে, সেইদাল কচু আমাৰ আ
অঁ, আমাৰ ঘৰত আছিলে বৰদোৱাত।
অঁ এই মাছৰ লগত খাই ইমান ধুনীয়া লাগে। মাছ ঔটেঙা হে কচুপেটা।
কচু কুছ অঁ।
উম
এ সেইখন টৰকাৰী গৰমত বনালে ভাল লাগে খাই।
অঁ, এতিয়া পাবলৈ নাই।
তাকে
ঔটেঙা আছে, অকল নেমু দি নেমুও দিব পাৰি। ঔটেঙা নহ'লে নেমু চেপি পেলাই-
আমাৰ এইকেইদিন যেনিবা কণ্টিনিউ ঔটেঙা খাই আছো দেই।
অঁ- আমাৰ এই পুৰণা ভেটিত আছে ঔ টেঙাডাল, কুমলীয়া হৈ আছে।
অ' কুমলীয়াতেহে ভাল খাবলে।
এই বেছি কুমলীয়া হৈ আছে, তিতা হয় যে অকণ।
অঁ!
অকনমান মিডিয়াম চাইজৰ হ'ব লাগে তেতিয়া খাই ভাল লাগে আও।
অঁ!
বেছি কোমলীয়াটো খাই ভাল নালাগে কিনি আনিছে অঁ। ক'ত বজাৰ পৰা।
এই নেহেৰু পালিপা দেউতাকে-
নেহেৰুবালী বজাৰত ধঢেৰ ওলায় চব বস্তুৱে ওলায় ন।
ওলাই অ আৰু চব বস্তুৱয়ে ওলায়।
ঢেকীয়া লাও জিকা ভোল ভোলজিম।
চব ওলায় আজিকালি আজিকালি যে তোমাৰ পিঠা পনাও ওলায়।
অঁ পিঠা পনা- মাছৰুম ওম! মাছৰুমৰ খেতি কৰা নাই তোমালোকে?
নকওঁ নকওঁ তোমাক কৰিছা তোমালোকে?
মই নাই এই আমাৰ ওচৰত কৰিছে কোনো- বোৱাৰীকেইজনী মানে? এই ঢেৰ খাতনী। কৈ থাকিব লাগে, সেয়া কৈ থাকিবলৈ সময় নহয়গৈ নহয়।
অ' এই বস্তুটো খাই ভাল নাপাওঁ অ' মই। তুমি খাইছানে?
অঁ মই খাই পাইছো ইমান মানে- তন নালাগে তেনেকুৱা আৰু ভাল পোৱা হ'লে ভাল পায়।
অঁ কিন্তু এইটো খোৱাটো ভাল।
অঁ। তাত একো মেডিচিন নাথাকে যে।
অঁ!
সেইটো ভালেই।
ভাল অঁ!
খাই ভাল লাগে।
অঁ! তোমালোকৰ ওচৰতে কৰ্মশালা আৰম্ভ অঁ ঠিক আছে দিয়া হ'ব।
কৰ্মশালা আৰম্ভ হৈছে আজিৰ পৰা।
অঁ!
বৰদেউতা।
অঁ হ'ব দিয়া অঁ।